হেল্ল'!
কি কৰিছ?
আছো ঘৰতে। তই তই?
এ, মই আছো ৰ, ভাগৰ লাগিছে বৰকে।
অ', ভাত খালী?
ভাত খালো, ভাত খালো, মানে এইকেইদিন খুব ঘূৰি আছিলো যে ভাগৰ লাগিছে।
কি', কি' দি ভাত খালি?
হেৰি আজি মাংস বনালে।
অ', অ'। ঠিকে আছে, আমাৰ আকৌ মাছ।
অ, নাই ঠিকে আছে। মই মানে এইকেইদিন ভালকে ভাতকেইটা খাব পৰা নাই যে।
এইকেইদিন তামান ঘূৰিলি, মই হেৰি দেখি আছো ফটো। বা।
অ, হ, এ, মানে ভাত
কাৰ লগত গৈছিলি?
কাৰ লগত মানে, সেই আমাৰ ঘৰৰে বা, বা এজনী আৰু মই, আৰু আছে বা লগৰ এজনো আছে।
অ'।
এ পুৰা ঘূৰি আছিলো আৰু দে।
ক'ত গৈছিলি? সেইটো ক আকৌ।
অ', মই শ্বিলং গৈছিলোঁ।
শ্বিলঙৰ ফটো। মই ফটো পাইছো বাৰু! তামাম ঘূৰিছ মানে। মই ক'ৰবাৰ হেৰি পাহাৰ-চাহাৰ দেখিছো, তেনেকে । মই ভাবিছিলো, এই তেনেকুৱাই হ'ব শ্বিলং-তিলংয়ে হ'ব। অৰুণাচলৰ নিচিনাও লাগিলে মাজতে ফটো খিনি। উম।
ক'ত ক'ত গলি? মই তোৰ মাতটো শুনা পোৱা নাই অ'।
হেল্ল'!
অ', ক'ত ক'ত গৈছিলি?
এ, শ্বিলং গ'লো, তাতে থাকিলো, চাৰিদিন মান হ'ল। চাৰি-পাঁচ দিন মান হ'ল, থাকিলো তাতে।
চাৰি, চাৰি-পাঁচ দিন হ'ল।
অ'।
বাহ'।
এই মানে হেৰি অ', এই দাদা, এই মই যে কৈছিলো বা লগৰজন যে
অ', অ'।
অ', তাই মানে ভায়েক পাতি লৈছে, তাই তাৰ মানে চাকৰি হৈছে, আৰ্মিত চাকৰি হৈছে।
অ'।
তাৰটো সেই এ আৰ্মিটো সেইটো জানো শ্বিলঙতে নাই জানো। জইন মানে সি শ্বিলঙ কৰিব, শ্বিলঙত যেতিয়া কৰিব তাতে মানে তাক থব যোৱাও হ'ল মানে আমি পুৰা ঘূৰিছো আৰু সেইকাৰণে।
বাহ'। কি কি চালি অ?
কি কি চালি মানে এ
কিহত গলি, গলি' কিহত গলি কিহত লাইন গাড়ী
অঁ লাইন গাড়ীতে গৈছোঁ, লাইন গাড়ীত।
অঁ তাকে বস্তুতো দেয়া হ'ল সিহঁত কেইটা যাবি ন।
অঁ, নহয় নহয় যোৱা দিনাখন হেৰিত গ'লো, গাড়ীত গাড়ী গৈছিলো গাড়ী। তাৰ পিছতে মানে। অঁ, নিজৰ মানে, অঁ নিজৰে হয়। সেই ভাইটি ভাইটিজনৰ মানে, ভাইটিজনৰ হয়।
হয়।
মানে বা ভায়েকৰ হয়, মোৰ মানে দাদা হ'ব আৰু দিয়াচোন। তাৰপিছতে, অঁহ অঁহ শিল পাগল। অঁ, সি মানে লৈ গ'ল দেই।
কিয় মই মই এবাৰ যে ইয়াৰ ৰহাত আহোতে যে মই এবাৰ তোক লগ পাইছিলোঁ নহয়।
উ জানো কেতিয়া আছিলে, পাহৰি থাকিলো ৰহ।
এই বা পূজাৰ সময়ত লগ পোৱা নাছিলো নেকি, তোৰ বা তোৰ লগত যে আহিছিলে যে।
অঁ অঁ, এইয়া এ অঁ।
তই যে কৈছিলি আহ তত অঁ। অঁ, সেইয়া তই যে কৈছিলি যে এয়া আৰ্মি কাৰণে হেৰি কৰি আছে।
অঁ, সেই তেতিয়া এবাৰ কৰিছোঁ মানে দুবাৰ অঁ, এবাৰ ফেইল কৰিলে, তাৰপিছত এবাৰ এবাৰ পালে যেনিবা দেই তাৰ ভাগ্য ভা
অ, হওঁক দে হওঁক দে হওঁক দে।
তাৰপাছতে, অঁ তাক তাক থব গলো সি জইন কৰিলে। তাৰপিছত সি জইন কৰি আৰু হ'ল আৰু তাৰ তাক থৈ আমি বিদায় মানে, আমি গাড়ী চাৰিখন মানে তাতে থোৱা হৈছে দেই।
অঁ অঁ, তাক তোনা আৰু ওলাব নিদিলেই চাগে?
অঁ, তাক মানে কি ওলাব নিদিলে মানে তাক গাড়ীখন মানে আমি লৈ আহিব লাগিব। সিমানে বহুত বস্তু চস্তু লৈ গৈছে ন সি চব বস্তু লৈ গৈছে ইমান আৰু, গাড়ী ভাড়া কৰি লৈ যাব নোৱাৰি দেচোন, এয়া আগতে অঁ, এই ফালৰ পৰা টেক্সিহে যাব লাগিব ন। গুৱাহাটী এনেকুৱ টেক্সি, সৰু সৰু টেক্সি নিচনা থাকে।
উম, উম, উম
ভাড়াঘৰৰ লৈ গলো, তাৰপিছত বায়ে জানে ন গাড়ী চলাবলৈ বহুত ভালকে জানে, জানৱই।
অঁ।
আহোতে বায়ে লৈ আহিছে।
উম।
গাড়ীখন আনিবলৈ মাকক মানে ঘৰত থৈছেহি। আকৌ আমি গুচি আহিছো, মানে সিহঁতৰ ঘৰৰ পৰা।
অঁ।
তাৰপিছতে সেইয়া। অঁ, তাত থাকিলো তাৰপিছত গ'লো। তাক থলো, থৈ কৰি সেইদিনা খন মানে অলপ মনটো বেয়া লাগিলে আও, মনটো বেয়া লাগিল। তাৰপিছত ওচৰতে কিবা মানে এনে অলপ ঘুৰিলো পুলিচ বজাৰত কিবা কিবিতে।
কি চাৰি চাৰিদিন আছিলি?
অ'।
বা!
পুলিচ বজাৰ কিবা কিবিতে ঘূৰিলো গাড়ীখন মানে তাৰ।
অ', পুলিচ পুলিচ বজাৰত তোৰ বস্তুবিলাকৰ দাম পাতিবিলাক কেনেকুৱা অ'?
এ পুলিচ বজাৰ মানে বস্তুবিলাক দাম মানে কি ক'বা আৰু কাপোৰ কানিবিলাক ভালেই। এ ছেকেণ্ড মানে উম, তাত গম পোৱা নাই নাযায় দেই এবাৰ ব্যৱহাৰ কৰাই নে মানে নতুনে নে কি বুজি পোৱা নাযায়। ধৰিব নোৱাৰি। সেইকাৰণে মানে ভাল নালাগে ন কিনিবলৈ এইবিলাকত।
মই মানে এটা এবাৰ পাইছিলোঁ, কোনোবা এজনে কৈছিলে হে। এ, মোবাইলতে পাইছিলো নেকি, মোবাইলতে পাইছিলো নেকি অ'।
কৈ যা।
ক ক ক।
এই দামতটো কম দেখি মানে ল'ব মন মানে যায়। কিন্তু ইমান দাম কমত দি অ', পঞ্চাশ টকাত তোক পেণ্ট দিব নে বাৰু তইয়ে কচোন?
উম, সেইবোৰ ঠগাই তোৰ আৰু কিছুমান মানে
তাত বস্তুবিলাকৰ দাম বেছি হয়। তাত বস্তুবিলাক পাহাৰীয়া জেগা ন। এতিয়া খোৱা বস্তু দামেই বেছি কাপোৰ কানি নো ইমান ক'ৰ পৰা কেনেকে কি কৰে নোজানো আৰু দেই। এইকাৰণে মানে বায়ে চোলা এটা লৈছে এনেকুৱা হেৰি যে। এইবিলাক যে এ এ এই গেঞ্জীৰ নিচিনা যে ক্ৰ'প টপ নে কি যে এইবিলাক যে। অ', সেয়া কে লৈছে মোৰ মানে ল'বলৈ ভাল নালাগিল তাই কৈছে মোক ল' বুলি। এই মই নলওঁ বোলো এইবিলাক চেক নতুনে নে নে বেলেগে ব্যৱহাৰ ব্যৱহাৰ কৰা নে ধুই পেলাই দিয়া।
ফিক্স মানে তোৰ একেবাৰে হেৰি এইয়া ফুল এনেকুৱা হেৰিবিলাকত মানে বজাৰৰ মাজৰ পৰা লৈছা নেকি?
বজাৰৰ মাজৰ পৰা নহয়, তাই নতুন দোকানৰ পৰা ল'লে। তেওঁ মানে ভাল নালাগে সিহঁতৰবিলাক বহুত বহুত বহুত কিবা কিবি কৰে ন।
উম।
আৰু ম'ম' খাইছিলো নহয় তাত ম'ম'টো মানে হেৰি দি বনোৱা বুজিছনে। আমাৰ নিচিনা খানাবিলাক নহয় মই সেইকাৰণে আজি ভালকে খাইছো ভাতটো।
অ'।
মই আজি সেইকাৰণে মাংস আদি আনি বোলো ভালকে খাইছো কালি ৰাতি আহোতে লৈ গৈছ লৈ আহিছো আজি ভালকে খাইছো, তাৰমানে খাব ভাল নালাগে। কেনেকে কেনেকে কিনে বনাই কি ক'ত কি কৰে।
অ', অ', আৰু ক'ত ক'ত গলি ঘূৰিবলে অ' কি আৰু ক'ত ক'ত গ'লি ঘূৰিবলে?
ঘূৰিবলৈ মানে হে হে পুলিছ বজাত ঘূৰিলো সেইদিনাখন দেই, তাৰপিছত ৰাতি থাকিলো। তাৰপাছত ৰাতি মানে সেইখিনি থাকি কৰি তাৰপিছত আমি গ'লো ডাউকী।
ৰাতি ক'ত আছিলি পুলিচ বজাৰৰ তাতে
পুলিচ পুলিচ বজাৰ সেয়া মানে উম মানে হোটেলতে আছিলো হোটেলত ভাড়া ৰুমত। অ', মানে এহেজাৰকে লয় এৰাতিত। মানে অ' এই আৰ্মি কেম্পৰ ওচৰতে লৈছো তাই তাত তাৰে মানে সেই মানে দাদা এজনে চিনাকি কৰি দিছে। তাতে মানে আৰু এজন অ' চিন চিনাকি কৰি দিছে। চ' আমি মানে সেই হোটেলত ঠিক কৰি, তাৰ পিছত তাক থব গৈছো।
বা বা বায়ে মানে গা গা গাড়ী চলাব পাৰিছে শ্বিলঙত?
অ' তাই জানে নহয় চবতে ঘূৰি ফুৰেচোন তাই
তেওঁ আৰু আমাৰ ইয়াত চলোৱা তাত তোন তোৰ মানে তোৰ এয়া টো দেখাই পোৱা নাযায়। বোলে ইমান পাহাৰীয়া জেগা ইমান একা বেকা আৰু তোৰ কুঁৱলী বোৰো কুঁৱলীবোৰ ইমান পৰে
উম। উম আগৰ নিচিনা নহয় দে! আগতে ইমান ধুন মানে অ' আজিকালি চব মানে গছবিলাক চব কাটিছে নে চবতে কাটিছে।
অ' অ',
গছ নহলে, একেতো নহয় আৰু ইমান আৰু কিন্তু একদম ডাউকীত যে তোৰ এইয়া নিচিনা গৰম বুজিছ? থাকিব নোৱাৰে।
বাপৰে!
চ' আমি একে মানে একে থাকিব পৰা নাই কি তাৰপিছতে কাপোৰ তেনেকে মিয়া নাছিলো নহয়, তাৰপিছত নিয়া আমি ই মানে গড়ীখন থৈ পেলাই মানে আমি তেতিয়া লাইন গাই গৈছিলোঁ ডাউকীলে। সেইকাৰণে আ' মানে আমাৰ অহা- যোৱাত দেৰি হৈছে। এনেই হ'লে টো সোন
একদম মানে ডাউকী যেন তলৰ ফালে নেকি ন অকণমান তললৈ নামি যাব লাগে নেকি? কিবা নদী এখন আছিলে নদী অ' নদী এখন আছিলে নদী। নদীখনত অ, অ নদীখনত যোৱা নাই।
নদীখনতহে - তাৰপাছত এনেকোৱা গৰম বালি কিবা শিল বালি নিচিনা নহয় জানো জেগা হোপা? অ সেইফালে বহুত গৰম তোৰ মানে এয়া নিচিনা গৰম।
অ তাত মানে কি জান মানে এইটো নামি যাব লাগে ডাউকী কিন্তু অকমান মানে তোৰ হেৰী আছে ন তলৰফালে আছে।
এন ক'তনো ইমান গছ গছনি আছে মানে এনেকুৱা এনেকুৱা গৰম তাৰ পাছত গা ধুলো দেই থাকিব নোৱাৰি গা ধুলো। কাপোৰ তেনেকে নিয়া নাছিলোঁ। তাৰ পাছত গা ধুলো গা ধুই অ পানীতটো তাপ নে - অ খেদেলি খেদেলি থাকি থাকি তাৰ পাছত গৰমত থাকিব নোৱাৰি একে মানে চব মানুহ বিলাকে গা - লবলগীয়া আছে।
ঔ হেৰি তোৰ এয়াই তোৰ সীমান্ত এলেকা নহয় জানো বাংলাদেশ সীমান্ত?
অ, সীমা সীমা আছে মানে আৰ্মী বিলাক ৰখি ৰখি আছে। মই গুচিয়ে গৈছিলো গৈ নহয়। অ মই গুচিয়ে গৈছিলো নহয় অঁ। একেলগে গা ধুই আছে চব মানে ইফালে সিফালে।
বাংলাদেশ মানুহবিলাক দেখা নাই তই।
তাকেতো কৈছো নদীখন এফাল সিহঁতৰ পৰে এফাল আমাৰ পৰে নহয়।
অঁ তোৰ তাত হেৰি ইকো ইকো মানে তোৰ এয়া হেৰী - হেই নাই নহয় বেৰ চেৰ নাই নহয় অকল শিলগুটি কেইটা দি থেলাই থৈ দিছে।
অ নদীত সি সি এই ডাঙৰ ডাঙৰ শিলগুটি কেইটামান দিয়া আছে। মইতো নাজানো তাৰ পাছত মই মানে নাজানো তাৰ পিছতে এনেকে গৈ থাকোতে মই ডাঙৰ ডাঙৰ শিল কেইটা পাইছো মই পাৰ হব লওঁতে হেইফালৰ পৰা মানে - বাংলাদেশৰ মানুহে মানুহ এজনে কৈছে হেৰি এইফালে নাহিবা ভণ্টি এইফালে বাংলাদেশ এনেকে কৈছে।
অ', তই বুজি পালি, কি এয়া বুজি
অসমীয়াতে কৈছে, অসমীয়াতে কৈছে।
অ', অ'।
তাৰপিছত মই বোলো শেষ, মই এতিয়াই বাংলাদেশী হৈ গ'লো হয়। তাৰপিছত অ' নহ'বা আকৌ মোক একেবাৰে মানে ঢেৰ জেং হ'ল হয় মোৰ আৰু
উম। একো জে‍ং নহয় এ, ভুলতে ভুলতে গৰটো আৰু মানুহ আছে আৰু
নাই আৰ্মিবিলাকত আছে নহয়, সিহঁত ক'ত গৈছিল জানো।
অ', অ'।
হেখিনি সময় নাইকিয়া হৈ গৈছিলে তাৰপাছতে হে তাত ভাত পানী খালোঁ ধুনীয়াকে, ইলচি মাছ দি ভাত খালোঁ, ইলচি মাছ আৰু ব্ৰইলাৰ দি ভাত খালোঁ, ভাল তেনেকে আৰু ভাল লাগিলা খাই। তাৰপাছত গুচি আহিলোঁ, পিছদিনাখন বেলেগত গ'লোঁ আৰু।
অ'।